হেল্ল'।
মামাৰ ঘৰত আছ' নে?
মামাহঁতৱত আছো এই সন্ধিয়া আজি সাতটা চাৰে সাতটা মানত পাইছোঁহি।
কোন কোন গ'লি?
মই
স্কুটি লৈনে?
স্কুটি লৈ অ। এ আমাৰ ওচৰতে। হা
থাকিবি নে কি?
থাকিম হেই কাইলে আকৌ বাৰ হঁতৰ মানে জেঠাই হতৰ বাৰ ঘৰলে যাম।
তোৰ ভাল চব ওচৰতে যে।
তুৰো চাগে যাবলে মন যায়?
এ মোৰ মানে ইতিয়া বাহঁতৰ ফালে যাবলৈ চাচোন কিমান দূৰ।
উম সেইটোয়ে আমাৰ সেইজনী ঘৰ সেই এজনী ঘৰ বৰ পথাৰত সেই কমলপুৰ তহঁতৰ ওচৰ তাপা এই মামাৰ কৰ থানৰ পা অকমান আহি
মই হে পোৱালিয়ে মই ৰাতি ঘূৰা কি পোৱালীয়ে মই ভাইটিয়ে অকমান ফুৰিবলৈ যাম আৰু এনেই ওলাই পেলি আমাৰ হে এ এনেই অকমান স্কুটি লৈ আমি ঘুৰো।
দিয়ে নেকি
নহয় সন্ধিয়া সময়ত। তাৰ পিছত দেওবাৰে ৰাধাপুখুৰী পাৰলে যাম নেকি, তোৰ নেট
কোন কোনে কোনে যাবি?
পোৱালি, মই, ভাইটি।
অ ৰাধা পুখুৰী কঁত আছে নো?
এ
শুনিছেনে?
ডেইলি বজাৰৰ ফালেদি সোমাই যায়। হেল্ল'।
এতিয়া শুনিছ নাই?
অ শুনিছো খানা আছে নেকি নো মামাহঁতৰ ঘৰত কিবা?
নাই মই পৰীক্ষা
আ
খানা নাই মোৰ পৰীক্ষা থাকোতেই মাতিছিলে। পৰী পৰীক্ষা চলি থাকো দে তাপা তেতিয়া আহিবলে সেয়া পৰীক্ষাইে আছে তাকো অ নহয় এই ঘৰি ঘৰি যে মোৰ যেতিয়া আহি আছিলে
অ
তেতিয়াই অহা কথা তাপা ভৰি হেৰি অহাৰ পিছত আকৌ পৰীক্ষা আহিলে পৰীক্ষাৰ পিছত এইবোৰ এনেকে থাকোতে এতিয়া হেৰি মানে এতিয়াহে পাইছো অ কাইলে আকৌ দেওবাৰ অ কাইলে শনিবাৰ যে
উম
পা পৰখিলে দেওবাৰ সেইটো কাৰণে মিলাই পিনি আহিছো আৰু টিউচন আজি কৰি আহিছো।
আ
কাইলে বন্ধ
তাৰপিছত বগাকে কি কৰিলি
চলি বজাৰ
অ।
হেৰি কোমোৰা আনিলো পাঁচ কোমোৰা আনিলো পাঁচটা কোমোৰা আনিলো পাঁচটা তাপা হেৰি ডাঙৰ ডাঙৰ। ৰঙালাও আনিলে হা দোকানলে অ
কোন কোন কৈছিলি তই অকলে আনিলি নে সেইহোপা
কুতো
দুইটাই অকলে আনিছ সেইখিনি
স্কুটিত হে
তাকেটো অ তেতিয়া দেৰিকে গৈছ মানে দেৰিকে গৈছ মানে
দেৰিকে মানে আঢ়ৈটাত গৈছো।
অ মই সে তেতিয়ালৈ ঘূৰিয়ে আহিলো মই এটা বজাতে ঘূৰি আহিলো।
তাৰ পৰা ৰঙালাও আনিছো দহ কেজি মানে তেইশ টকাকে আনিছো কেজি
আহ
আমাৰ দোকানত ত্ৰিছ টকাকে দিছে।
অ'।
তাৰপৰা সেই বুৰা বোৰ বিশ টকাকে আনিছোঁ। আমাৰ দোকানত কিছুমান মানুহ চাই ত্ৰিশ টকা অ'- মানুহ পইচা পয়ত্ৰিশ টকা, চল্লিশ টকা তেনেকে।
ভালে পাইছ তেতিয়া মই পাচলি বজাৰ নাই কৰা। নকললোগে মানে যি গৰম মই কাপোৰ বজাৰ কেইটামান কৰিলো।
তাৰ পৰা আকৌ বিলাহী তিনি কেজি আনিছো বিলাহী সকিয়াই আনিব লাগিছিলে আমাৰ মানে গধুৰো হ'ল।
আহ
স্কুটিখন হলেও ইমানো জেগালৈ লৈ যোৱাগে নাই মানে
আহ অ
তাৰ পৰা বিলাহী তিনি কেজি আনিলো আৰু সিদিনাখন মানে মই বিলাহী ধুৱাইছিলো সাৰমঠিটো ধুৱাই পাইছিলো সাৰমতি ষাঠি টকা বুলি ক'লে তাৰ পৰা আকৌ এইফালে কালি পৰহি ভোগপুৰত লাইছিলো ভোগপুৰত কলে আশী টকা।
আমাৰ ইয়াতো আশী টকা
অ এতিয়া বজাৰৰ পৰা মই কেইটকাকে আনিছো গম পাৱ পঁয়ত্ৰিশ টকাকে
ইয়ে
আমাৰ দোকানত তেতিয়া মানে সাত টকাকে বেচিব পাৰিম অ
অ যথেষ্ট লাভ হব তেতিয়া।
তিনি কেজি আনিলোঁ তাকো।
অ' আৰু অলপ লৈ আহিব পাৰিলিহেতেনে তই।
এ আনিলোঁ এ আমাৰ কি হ'ল আকৌ? আমাৰ কেলে ওচৰতে দোকানখন দি দিয়া নাই জানো?
অ' তহঁতৰ আৰু দোকান দিলে মানে?
একেবাৰে কাষৰ মানুহ ঘৰে। মানে আমাৰ লগত মাত-বোল নোহোৱাই হৈ গ'ল সেইবোৰ।
মানে আমিহে নে
অ' - অ'।
একেবাৰে কাষৰ ঘৰে যেতিয়া কাষ ঘৰ মানে আমাৰ
অ'। কিছুমান মানুহ থাকে তেনেকুৱা। মাতটো অহা নাই ভালকে।
এতিয়া শুনিছ নাই?
এতিয়া শুনিছোঁ।
অ'।
মই সেই য়ু ফৰ্মৰ কাৰণে চুইদাৰ পিচ এটা আনিলোঁ।
ইউনিফৰ্মৰ কাৰণে চুইদাৰ পিচ এটা আনিলোঁ।
ঐ জেঠাই মই দৰকাৰী ফোন এটা কৰি আছোঁ। অ' গৈছোঁ। অ' কি - কি?
ইউনিফৰ্মৰ কাৰণে চুইদাৰ পিচ এটা। তাৰপিছতটো সেই ক্ৰ'প টপ এটা আনিলোঁ।
অ'।
কটনৰ। আৰু সেয়াই। পোৱালিলে গেঞ্জি দুটা আনিলোঁ, মালে ব্লাউজ এটা।
চবলৈকে বজাৰ কৰিলি নি?
নহয় মানে হেৰি মায়ে কৈ পঠাইছিলে ব্লাউজ এটা আনিবলে। তাৰপিছত পোৱালিটো মানে কি হয়, আগদিনা গেঞ্জী আনি দিলে তাৰ সেইটো গেঞ্জী এসপ্তাহে পিন্ধিব পাৰিব।
অ'।
তাৰপিছত সেইটো পিন্ধিব নোৱাৰে আৰু। সেইকাৰণে মই দুটা আকৌ লৈ আনিছোঁ আজি। ইমানেই মানে লেতেৰা কৰি পেলাই গোটেই বুকুতো চাব নোৱাৰা হৈ যায়।
উম।
আজি আকৌ দুটা আনি দিছো আকৌ মংগলবাৰে। দুটা আনি দিব, দুটা। সেই তেনেকে মানে সি দুটা গেঞ্জি আনিলে সি দিন পিন্ধিব পাৰিব।
দিব লাগে মানে
এ বহুত গেঞ্জী। এ আৰু ইমানকে গেঞ্জী নিপিন্ধে দেই। এতিয়া গৰমৰ কাৰণেহে মানে ঘৰত পিন্ধাই ধুবলৈ আনিছোঁ। গেঞ্জী নিপিন্ধে।
অ'।
স্কুললৈ যাব নহয়? শ্বাৰ্টৰ তলত মানে স্পৰ্টিংটো পিন্ধি যায়।
অ'।
তেনেকুৱা। ভাত কিহে বনাইছে?
মাংস।
জেঠাইহঁতো আছে নেকি?
আমাৰ জেঠাইৰ লগতে থাকে।
অহ।
সেই জেঠাই মানে গীয়েক ঢুকালে।
অহ অহ।
ল'ৰাটো পেটত থাকো তেই।
অহ।
তাৰপা ছোৱালীজনী অকমান তিন বছৰ মান হৈছিলে তাৰাপা মামাই। লৈ আহিলে।
অ অ এতিয়া মানে মামাহঁতৰ লগতে থাকে।
অহ। সেই মামায় ডাকঘৰত কৰিছিলে যে তাৰপা সেই মামাই। ঢুকালে যে তাৰপা এতিয়া সেই পজটো আমাৰ এই মামাজনে পালে।
অ অ তই যে ক মামা ছোৱালী ডাকঘৰত কৰে বুলি।
অহঁ অঁহ। তাইও পঢ়া শুনা বাৰু বি এ চি পাছ কৰা।
অ এতিয়া কোন কোন আছে।
এতিয়া মামী আছে। তাৰপা তাইৰ ফাৰ্মাচী আছে হব।
অহ।
মামী মামী ছোৱালী দুজনী এজনী আমাৰ বাইহঁতৰ লগত কৰে।
অহ।
তাৰপৰা। মানে এজনীহে থাকে আৰু এতিয়া সৰুজনীহে ডাকঘৰত কৰা জনী।
অহ।
তাৰপা জেঠাই আৰু ল'ৰাটো মানে চাৰিটা থাকে এতিয়া ঘৰত।
আৰু জেঠাই ছোৱালী বিয়া দিলে নেকি।
জেঠাই ছোৱালী হেই কাইলেযে যাম বুলি কৈছো উম। ঘৰত দিনত মানুহ থাকে আমি স্কুল আছিলে স্কুলৰ পৰা এতিয়া।
আজি আজি ছমাহ মান হৈছে মামী ৰীতাই হল।
অহ।
তাৰপৰা সেই মানে দাদা গুচি যায়।
উম।
স্কুল যায় জেঠাই থাকে।
অ অ বহুত গৰম পৰিছে।
আজি-আজি। দিনটো মই ৰ'বলৈও পোৱা নাই আৰু মানে এনেকুৱা সত-ফতাই ফুৰিছোঁ ৰাতিপা ৰাতিপুৱা ভাত। ভাত বনালো মাহঁত পথাৰলে গুচি গ'ল।
অ।
তাৰপা ভাত পানী দি আজৰি হলেও অকনমান মোবাইলটো চাই চিলোহে। তাৰপা মোবাইলটো চাই সেই পাহিলে ফোন। উম ফোন কৰিলো তাৰপা সেয়া হে তাত আছে।
অ তাই এটা লৈ গ'ল নহয়।
অ তাৰপা সেয়া হেৰি বজাৰলে গলো আঢ়ৈটা মানত।
উম।
দোকানখনতো থাকেই দোকানলৈ অহা যোৱা।
দোকানতে বহি নাথাক কেলে।
এই দোকানত কিমান গৰমত বহি থাকিবি তই?
ফেন-ফেন এখন লৈ ল'লে হ'ল চোন
দোকানে বুলিয়ে কিনিছিলো কিন্তু ঘৰতো নোৱাৰি যে ঘৰত মানুহ বিলাকে সেইটো কাৰণে ঘৰলৈ লৈ আনিলে তাৰ পৰাৰা সেৰি সেয়া দোকানলৈ অহা যায় তাৰ পৰা আহৈ
পাঁচশ মান দি টেবুল ফেন এখন লৈ লবি আকৌ দোকানৰ পইচাই
টেবুল ফেন আছে ঘৰত কিন্তু দোকানলৈ বুলি নিনোৱা দোকানত আমাৰ আমাৰ মানুহ মানে দোকানত বুলি বহি থাকিবলৈ টাইম নাই।
মই হ'লে দোকানতে বহি থাকিলোহেঁতেন
তাৰপৰা এইয়া বজাৰৰ পৰা গুটি গাল বুকি বুকি আনি মানে কিমান গধুৰ আৰু ৰঙালাও দহ কেজি যি
তাকেতো
মুৰা সেয়া পাঁচটা, বিলাহী তিনি কেজি, জলকীয়া এক কেজি
আহ অ যদি নেট থাকে পাৰিম নেট থাকিলে পাৰিম।
কি?
এই চিৰিয়েল দুখন মান ডাউনলোড কৰি দিব লাগে।
উম তাৰ ভাত কিহে বনাইছে।
ভাত খালো আমি দুপৰীয়া-দুপৰীয়া নো খোৱা হৈছো যে গৰমৰ কাৰণে মানে ভাত খাবলে মনেই নাযায় দুপৰীয়া ৰাতিপুৱাও আমাৰ ভাত খোৱা সোনকাল হয় যে ৰাতি ভাত টো সোনকালে বনাই দিবলৈ লৈছে ভাত হেৰি দালি, কুন্দুলি, আলু ভাজি
উম
তাৰপিছত হেৰি তিতাকেৰেলাটো ফ্ৰাই কৰিছিলে ফ্ৰাই কৰি পেলাই পিটিকা। কৰিছিলো কেঁচা পিয়াঁজ, কেঁচা তেল দি
উম তোমাৰ ধৰতটো বোকা দিয়াই নাই নি
নাই দিয়া।
কেলে ইমান দেৰি
আমাৰ মানে তেনেকুৱাকে কৰে মানে তোৰ জুলাই পোন্ধৰ তাৰিখ মানৰ কৰে ৰোৱে
উম দেৰি হয়।
দেৰি হয় অ আমাৰ শাওনৰ মানে দহ তাৰিখ মানলৈকে ৰোৱে।
উ আমাৰ এতিয়া পানী নাই আকৌ।
অ এতিয়া ৰৈ দিব লাগিব আমাৰ পানী আছে বাৰু দে নিজৰ খিনিত মানে। ফুল হৈ আছে তাৰ পিছত এতিয়া খুৰাহঁতৰ খিনি কি হয়। হৈ যাবগে তেতিয়ালৈ পানী আমাৰ নিজৰ খিনি মানে ৰুই হোৱালৈকে
এ হে ভাইটি খুৰা হঁতৰ তহঁতিয়ে কও নি
ভাইটি খুৰা ৰোৱনীও লগাই দিয়ে কঠীয়া চঠিয়াবোৰ দেতাই পাৰি দিয়ে। তাৰপিছত এবাৰ তেনেকে ইমানকে ৰোৱা নহয় ববুহঁতক ৰুই দিও আৰু তেনেকে তাৰ পিছত ডাঙৰ খুৰা আধা এটা চাইড কৰে দেউতাই।
অ
আৰু এজন খুৰা আছে সেইজন মানে একেবাৰে নিজৰ নহয় সেইজনৰ চিপটোও দেউতাই কৰিব লাগে। মানুহ নাই মানে সেইখিনি কৰি নেপেলালে। আমাৰ মানে প্ৰব্লেম হয় মানে চবে গৰু খিনি আনি তাতে এৰাল দি দিয়েহি।
উম
ভালকৈ দি থৈ যাব আমাৰ এটা সাইদ খাই পেলাই। এয়া কৰি দিব লাগে।
এতিয়া মাহত লে নে কি?
এনেই পৰি আছো বিচনাতে টোপনি নাযায় এতিয়া আউ।
হ'ব দে আৰু এটা কৰিম পাৰি দে, তোৰ ফোনত। অকন টাইম হ'ব খালি চাৰে নটা মান।
এই হেৰিলে কৰিবি মই নপৰো বাৰু ইমান সোনকালে।
এইটোলৈকে কৰিম নেকি?
কৰিবি কৰিলে।
এইটোলে।
অ',
অ',
উম।